হেল্ল'
অই
উ, কি খবৰ আহি যা আহি যা কি খবৰ
কি কৰি আছ
এ, আছো এনে তই
ত মাত ভালকে অ', এইটো স্পিকাৰ নহয় অ, হেৰি বাহিৰত যাবি নে বাহিৰত যাবি নাই কালি
ক'তবাত এনে ওলাই যাওঁ চানি কালি যাবই ন তাৰ আগতে ওলাই গ'লে ভাল আছিলে একবাৰ আকৌ ক'তবাত। এক সুল আছিল কল য নৰ্মল এপ আত উজ ভ অ,
চানি কেইদিনৰ কাৰনে যাব?
চানি এটা তাতে আহিব দেখোন পুৰা ন মানে দুই তিনি মাহ পিছতে আহিব এতিয়া দায়েক তাতে প্ৰেক্টিচ কৰিবহি।
অ, আজি চমে কৈছো দে মই তাক ফুন এটা কব লাগিব।
উম, নহয় এনেকেও হ'ব পাৰে যে সেই তিনি সপ্তাহ কাৰণে গৈ এসপ্তাহ ইয়াত আহিব সেইটো স্কুলত কৈ থোৱা আছিলে বুলি এনেকেও হব পাৰে কিবা মোক কি হ'ব ছা মই সেইটো টুৰ্ণামেণ্টৰ কাৰণে দিছিলো এতিয়ালৈকে সেইটো পইচাই নাই নহয়। তাক ফোন কৰি আছো সেইটো মাইনচক ফোন আনৰিচবল চুইচ অফ এনেকে দেখাই আছে।
পইচা কিমান গল তো?
আ টুৱেণ্টি চেভেন গৈছে বাট ষ্টিল গৈছে ন কিবা এটা সেইটো আহিলো তো হাতত কিবা এটা থাকিব।
টুৱেটি ছেভেন থাউজেণ্ড? হাড্ৰেড বহুত গ'ল টো সেইটো চাবলৈ গলে বহুত গ'ল নহয়।
উম, তাৰপিছত ওপৰৰ পৰা
পইচাটো মাৰি পলাই দিলে নেকি?
পলোৱাা নাই জেলত আছে।
জেলত মানে কেচ দিলে?
পুলিচ আহিছিলে গাড়ীলে জেলত লৈ গ'ল। এতিয়া কালি শুনিছো বেল চেল হৈছে নেকি এতিয়া পুৰা কেচ নিজে গম নাপাওঁ।
জেল হ'ল নেকি তাৰ?
উম কালি চানি আৰু মই প্ৰীতম দাৰ ঘৰত গৈছিলো তেতিয়া গম পালো।
তাৰপৰা পইচাটো ই ঘূৰাই দিব জানো?
নাজানো দেই এতিয়া জেলত গৈছে আকৌ কব জেল আছে দুই লাখ টকা এ চাইডৰ বা কী কিমান তাঁত বা কি এনেকে ক'বই লাইক প্লেয়াৰ কেইতাপাৰ তোৰ দুই লাখতকৈ বেছি গৈছে ন?
সি পইচাটোতো সি বহুত পালে চাগে দেই মানে কম চে কম তিনি লাখ সিমানটো পাইছে আৰু কাৰণ প্লেয়াৰ বহুত আহিছে নহয় চাগে।
তিনি লাখ মান পাইছে বাট ষ্টিল তোৰ সেইটো লাইটিঙত গ'ল কেমেৰাত গ'ল। চাউণ্ড চিষ্টেমত গৈছে লাইটিং উইটিং চব ভাল বনাইছিলে ন
অ অ সেইটো ভাল ৰাউডটো ভাল বোৱা নাছিল দেখিছিলো
উম প্ৰব্লেম ইমানে হ'ল যে বেচেৰা ইকুইপমেন্ট নথলে এতিয়া সেইটো কাৰণে মোৰ ফাইলটো গুচি গ'ল মোৰ অ আকৌ কালি মেছেজ আহিছিলে যে আকৌ ফাইট হব কালি হব বুলি কৈছিলে তাৰ পিছত অ চানিৰ অপনেন্ট গুচি গ'ল মোৰ অপনেণ্ট গুচি গ'ল কোনো আহা কি খেলিম মোৰ অপনেণ্টটো সেই ডিব্ৰুগড়ৰ ৰাইন' এফ চি
শুনিছো দেই নামটো ৰাইন' এপ চি।
ৰাইন' এপ চি তাকে ন
সেইটো মজা আছিলে কিন্তু মই মানে এনেকে ৰিলতে পাইছো মানে ভাল প্লেয়াৰো ভাল বুলি
উম।
তই ভাত চাত খালি নাই?
খালোঁ তই?
ভাত মই খোৱা মানে স্কুলৰ পৰা আহি পাইছো হে অলপ আগত তাৰপৰা খাম আ অকণমান দেৰিকৈ।
এ পাচু জঅৰ লিমিট ইমান জল্দি এদায় কেনেকে হৈ যায়
পাতিলে আকৌ বহুত কথা পাতিলে চাগে কাৰোবাৰ লগত
ব সেইটো যে গ্ৰুপ আছে তাত এনেকে কৰিব পাৰি নেকি যে কোনো কাৰোবাৰ লিমিট আছে যদি বি কল কৰি দি মানে কিবা অপশ্যন হব জানো
এনেকে নহ'ব নেকি তই সুধিবি এনেকে ইয়াত সুধি নাথাকিবি
অ বুজিলো বুজিলো ভাল তোৰ
ভাল ভাল প্ৰেক্টিচ চেক্টিচ কৰিছ নেকি
তেজ নাযাই ন ইয়াত এইটো ক্লাবত যোৱাই নহয় ডাযেক মেচ খেলিছিলো মই গোলাঘাটৰ পৰা আহিছিলো
আহ গোলাঘাটত কি হ'ল
গোলাঘাটত কিবা কামেদি যাব লগীয়া হ'ল তাৰ পিছত তাৰ পৰা অহাৰ লগে লগে ইয়াত মেচৰ কাৰণে এপ্লাই কৰি দিলো
অ মানে ইয়াত কি মেচটো মানে কেনেকে হয় অপনেণ্টো নিজে ক'ব লাগে নে নে
তাহতিয়ে সেলেক কৰি পেলাই দিয়ে। টাইটেল মানে প্ৰফেচনেল ফাইটৰ কাৰণে এইবোৰ দিয়ে যে কোনে কোনে খেলিব তাত ৱেইট কেটেগৰী সেইবোৰ মিলাই কাৰ কিমান ৱেইটৰ কেটেগৰীত আছে তাৰপিছত সেইবোৰৰ লগত দি দিয়ে আৰু
মানে চবেই চাই চব চাই মেলি মানে তেতিয়া একবাৰালত আৰু
এনেকে চব নাচাই অকল ৱেটে চাই প্ৰফেচনেল মানে এইজো একো নাই যাৰ যি এইজ দি দিয়ে লাইক এইটটিন ইয়াৰ্চ হৈ আছে মোৰ অ অকল ৱেট চাব মই সেই ষ্ট্ৰবেৰট আণ্ডাৰ ফিফটি টুত খেলিছিলো প্ৰেক্টিচ চেক্টিচ একো নাছিলে ন এতিয়া যাম হ ফ্লাই ভেটত
চানীৰ লগত যোৱা কথা হ'ব ন তই চানিৰ লগত যাবি নেকি গুৱাহাটীলৈ
গুৱাহাটীত যাম এতিয়া চাও চানীৰ লগতে ওলাও নে অলপ দুদিন পিছত যাওঁ
গ'লেতো কাইলৈ যাব লাগিব
অ চানিৰ লগত গ'লেতো কাইলে যাব লাগিব
স মানে ক'ত মানে থাকিব ক'ত সি কোনটো জেগাটোত গুৱাহাটী
এ তোৰ সেই লাচিত নগৰ যে আছে তাৰ ওচৰতে থাকিব তাৰ যোনটো অ গনেশগুৰিৰ ওচৰতে থাকিবহি
অ' ময়ো যামেই মানে এবছৰ পিছত তালৈ গুৱাহাটী যাম নহয়। মেট্ৰিকটো দিয়াৰ পিছত ভাবিছো তালৈ গুৱাহাটী যামগৈ বুলি।
উম উম
তাৰপৰা এতিয়াতো ক'ত তই এছিয়ান পাব্লিকত নাছিলি জানো?
আছিলো তাতে আছিলো।
এতিয়া হৈ গ'ল টুৱেল্ভ দিয়া নাই জানোবা এইবাৰ।
দি দিলো সেইবোৰ চাব হৈ গ'ল এতিয়া ড্ৰপ।
কেইবছৰ এবছৰ? তাৰপৰা এবছৰ কি কৰিবি এতিয়া?
এয়া পঢ়িম ড্ৰপ লৈছো তাৰ পিছত সেই একজাম এটা দিম
কোনটো জে ই দিবি
দেই নিদো লাইক চি ডি এছৰ কাৰণে ড্ৰপ লৈছো তাৰপিছত মে বি মই এনেকৈ হয় যে এম বি এ দিও অহা বছৰ পি চি এম বি
পি এম বি ত ৰিজাল্টটো কেনেকোৱা হ'ল
ৰিজাল্ট ভালে আছিলে সিমানো মানে এ এবাৰতো কাৰো ভাল হোৱা নাই নয় ইমানকে
অ তেতিয়া মানে পি চি এম বি লৈ পিনটো কিমান হ'ল। মজা আছে তেতিয়া হ'লে, পি চি এম বি লৈ ইমানতো বহুত আৰু।
এইটো নহ'ব এ তোৰ এম বি এ দিব হলে এইটটি ক্ৰচ লাগিব। ত সেইটোৱে উম এম বি এ কাৰণে যদি দিওঁত একবাৰ আকৌ নৰ্মেলি সেই চি বি এছ ই আন্দৰত গৈ পেলাই এটা এক্জাম আকৌ দিব লাগিব।
আৰু নহ'লে ডাইৰেক্টলি চি ডি এছ সেইবোৰ দিলে চিন্তা নাই সেইবোৰ ক্ৰেক হৈ যাব।
অ তাৰপা এতিয়া ঘৰতে আছেনে?
ঘৰে আছো, তই আৰু তই তই এতিয়া স্কুলৰ পৰা আহিছ। আজি যোৱা এনেকে প্লোন টো একো নাই এই তোৰ মাইকী কেচ কি হ'ল?
কাৰ মাইকি?
তোৰ।
মোৰ নাই নহয়।
তই মানে আমাৰ নিচিনা ছিংগল, দুখী আত্মা।
তুমি মই অকণ মানে গ'লটো ভাল।
উম চানীৰ ত মজা ভাই।
তাৰ মজা। কিন্তু তাৰপা এতিয়া? ক'বাত যা চানিহ'তৰ যোৱাৰ প্লেন নাই নেকি আজি?
উম হম সি প্লেন থাকিলেও নকয় না, অকস্মতে ক'ব যে ওলাই যা।
অ' সি অ অ সেনেকা সান দেি তাক ঘুটি থাকিলে প্ৰথমতে নাযাওঁ নাযা কব ফু বুলিি
হেইতোৱে।
তাৰ মানে প্লেনটো ঘপকে বনি যায়।
হম এদিনাই চা তহঁতৰ লগত যোৱা সময়টোত মোক ডাইৰেক্ট লি কৈছে পাঁচ মিনিটৰ কাৰণে যাম তোৰ স্কুটিটো লৈ আহ। মই মই ভাবিলো ক'ত বা যাই দ'তাক ক'লো পাঁচ মিনিট লাগিছে পোৱাত মোৰ আহ মই ঘৰত পাইছো চাৰে চাৰিটাত।
মই ঘ মই মামা হ'তৰ ঘৰলৈ গৈছিলো। মই মামাৰ ঘৰত গৈ পাইছো চাৰিটাত, মানে এই ৰঙানদী যে জসিং যোৱা ৰাস্তাত যে
উম
মামাঘৰ আছে সেইকনত তাত পালোগে মই চাৰিটা বজাত পাইছোগে।
তহঁতৰ লগতো আমি তিনটা দহ তিনটা পোন্ধৰ মানত ওলাই গ'লো ন।
ন ফুড কৰ্টৰ পৰা তেতিয়া ওলাই যা না সি। ফুড কৰ্টৰ পৰা আমি চাৰে তিনিটা মানত ওলাই গৈছে
অ সেইটোয়ে চাৰে তিনটা ওচৰে পাজৰে মানে এ ইমানত ওলাই পেলাইও তাৰ পিছত সি মোক লৈ গ'ল প্ৰীতম দা ঘৰত
অ অপ ডাইেক্ট মানে সেঁই দকত গলি
উম উম তাৰ পিছত তাত গৈ পেলাই গম পালো যে সি জেল উল গৈছে
প্ৰীতম দা মানে মই চিনি পাওঁ নেকি এবাৰ মানে আমি ওলাই যাওঁতে মানে সি লৈ গৈছিলে।
উম
দুজনক নিছিলে, এই কিবা তাতে খেলে গৈ না মেমে।
উম এম এম এ খেলে।
অ তেতিয়াহ'লে মানে দুজন আছে এ মানে নামটো নাজানো কিন্তু চিনি পাও মানে
প্ৰীতম দা তাৰপিছত তোৰ ৰাজু দা এগাল আছে এনেকে
মানে আমাৰ পঁয়ত্ৰিশ লৈ গৈছিলে এবাৰ আমি মানে এবাৰ ওলাই যাওঁ দে
আহ
তেতিয়া লগ হৈছিলে মানে দুজনক
হম
মইতো তই ইয়াত নাই চাগে লখিমপুৰত মই দেখা দেখি নাই যে বহুত বছৰ পৰা মই বোলো ক'ৰবাত গ'ল চাগে পঢ়ি মেলি চাকৰি তাকৰি পালে বা
তত ইমান জল্দি কৰ চাকৰি ইমান জল্দি পায় নেকি ক
বলো চাকৰি তাকৰি পাই লৰা বা ক'ৰবাত গ'ল কালিহে কালিহে দেখ বোলো মই ইযাতছে গৈ ইযাত তেওঁ মাজত
উম উম মন উ কি কি ক
কাইলৈ কৰ'বাত যাবি নেকি
সেইটো চানিক খুজি চাবি কত ব
কাইলৈ চাই লওঁ মানে কিবা মোৰতো সম্ভাৱনা নাই কাৰণ কোইলৈ পৰা টিউচন আকৌ আৰম্ভ হৈ যাব চাগে
মই কালি কালি ফ্ৰী আছো মানে তাৰপিছত মোৰ আকৌ বিজি ছেডিউল আহি যাব
কিহৰ ছেদুল
কাম কেইটা এগাল থাকিব ন লাইক তোৰ প্ৰেক্টিচ থাকিব তাৰপিছত পঢ়াও থাকিব। ঝেমেলা হৈ যাব কালি পৰা পৰহি পৰা
তই এতিয়া মানে একবছৰ কাৰণে ড্ৰপ লৈছ তাৰপৰা এতিয়া কি। লগত থাকিলে মানে অ' তই এবছৰো একো ড্ৰপ আছ তাত তই প্ৰেক্টিচ কৰিবলৈ যাম বুলি ভাবিছো মানে।
উম তাত প্ৰেক্টিচো কৰিব পাৰো। তাৰপিছত ইয়াতো থাকি পঢ়িব নিজৰ ইচ্ছা মানে যি কৰো এক বছৰ।
মানে তোক ঘৰৰ পৰা পাৰ্মিশ্যন দিছে।
এনেকে একো প্ৰব্লেম নাই ন' মোৰ।
সেইটো কাৰনে তই এতিয়া যাওঁ বুলি ক'লে যাব পৰ তাৰ লগতে থাকিবগে পাৰো মানে দুটা চিনাকি ন' ভাল হব।
উম গ'লে মানে এনেকে আছিলে তাই একচুৱেলি মোৰ বাৰ ঘৰতে থকা প্লেন আছিলে। মানে বাও তাত থাকে ন' জব কৰে পিছত। বা শ্বেয়াৰিঙত আছে নিজৰ ফ্ৰেণ্ডৰ লগত এতিয়া। সি আৰু বেলেগ ছোৱালীৰ লগতো এডজাষ্ট নহ'ব। তাই সেই কাৰণে মানেহি সি এতিয়া উম। সেইটোয়ে, এতিয়া যেতিয়া সেইজনী ওলাই যাব। তেতিয়া সি বাৰ লগত থাকি যাব।
অ', তই নগলে মানে সি মানে এতিয়া গুৱাহাটীতো অকলে অকলে নিচিনা হব তাৰ।
উম।
ইয়াত ত‌ই থাকিলে মানে সি অকণ মানে ভাল হ'ব মানে অকলে অকলে অকলে মানে কেইদিনমান লাগিব অকলে অকলে।
নহয়, সি ইমানকে এনেও বোৰ নহব কিয় যে তাত যাব পুৰা দিন সি। কচিংতে থাকে তাত।
তাৰপৰা গধূলি টাইমত ওলাই যাব পাৰিব ঘূৰি মেলি অকমান থাকিব পাৰিব।
উম, হে ঘূৰিব হালততে নাথাকিব যি প্ৰেক্টিচ কৰাই তাত
মানে বহুত টিমটো ডাঙৰ আছে ন' বহুত।
উম, তাই এতিয়া যোনটো বডি চেপচ চাই আছো ন'। তাই মানে অলপ ডাবল কৰি দিব সেনেকুৱা তাৰ মাচলছ্ কেইটাক।
এতিয়া তই গলে তই এডমিচন ল'ব লাগিব ন' মানে।
উম, এডমিচন ল'ব লাগিব তাৰ পিছত তাত প্ৰেক্টিচ কৰাব।
এডমিশ্যন ইটো ইয়াৰ ভাগত ফ্ৰী নেকি মানে প্ৰেক্টিচ।
নাহ তাৰো তাৰো এডমিশ্যনে হয়।
মানে ই চিলেক্ট হৈছে কাৰণে সেনেকে পাইছে। আকৌ তই এডমিশ্যন ল'ব পাৰিবি।
মোক এডমিশ্যন লৈ পেলাই আকৌ যাব লাগিব সি যোনটো বেত্‌চত শিকে। সেইটো বেটচ্ মানে চবে নাপায় এতিয়া মোৰ বেটছো বেলেগ হ'ব।
অ' এইটো মানে তাৰ স্পেচিয়েল হব মানে অকমান টান মানে নেশ্য ইন্টাৰনেশ্যনেল ইন্টাৰনেশ্যনেল খেলোৱা টিম মানে সেইকাৰনে, তাৰ লগত আমাৰ স্কুলৰ। হেৰি বুলি কোৱা দিছিলে ন'।
আদি আদি।